হেল্ল' নমস্ক। নমস্কাৰ বাকী খবৰ কি?
এ, খবৰ খাতি আপোনাৰ আছো দিয়ক ইমানো ভাল নহয় বুজিছে। যোৱাকালি কি হ'ল যোৱাকালি এ গৰম। টো যিহে পৰিছে মানে কি খবৰ ভাল হ'ব কওঁকচোন। থাকিব পৰা নাই।
যোৱাকালি আপোনাৰ কি হ'ল, আমাৰ ইয়াতে মানে আপোনাৰ কি আছিলে ডাঙৰ এযো। মানে আপোনাৰ আহাত গছ এজোপা আছিলে দেই আপুনি। বাতৰি কাকতত পাইছে চাগে দিছে চাগে।
অ পাইছো পাইছো।
আহত গছজোপা কি হ'ল আপোনাৰ বহুত পুৰণি আপোনাৰ ইয়াত আপোনাৰ আমাৰ আজো ককাৰ দিনৰে। গছ আৰু এতিয়া সেই গছডাল আপোনাৰ কি হৈছে আমাৰ। গাঁৱৰ মাজেদি মানে এটা ৰাস্তা মানে বনোৱা মানে নতুনকে কাম এটা আহিছে। সেই ৰাস্তাটো বনাবৰ কাৰণে তেওঁলোকে এতিয়া গছডাল মানে কাটি দিছে বুজিছে নে।
অঁ।
এতিয়া আমি কি হয়, আমি সকলোৱে এতিয়া পুৱা ভাগত যেতিয়া গৰু চৰু আমি লৈ যাওঁ বা আমাৰ আজো ককাঁ হতে তেতিয়া আগতে। গৰু লৈ গৈছিলে, তেতিয়া মানে সেই সেই গছডালৰ তলতে সকলোৱে জিৰণি লৈছিলে। গৰু মানে চৰাব গৈ পেলাই।
অঁ।
আমিও যেতিয়া এতিয়া গৰু লৈ যাওঁ আমিও সকলোৱে এতিয়া গৰ গাঁৱৰ ডেকা বুঢ়া সকলোৱে মিলি। আমি মানে কি কৰো গছডালৰ তলতে আমি জিৰণি লওঁ কিন্তু এতিয়া মানে কি হৈছে। গছডাল তেওঁলোকে কাটি থৈ গ'ল আমি গাঁৱৰ ৰাইজে সকলোৱে এক একগোট হৈ পেলাই তেওঁলোকৰ ওচৰত। আমি।
গছডাল নাকাটিবৰ কাৰণে আমি সকলোৱে আমি প্ৰাৰ্থনা কৰিছিলো কিন্তু তেওঁলোকে নেমানিলে। তেতিয়া ৰাস্তাটো আহিছে যিহেতু এতিয়া তেওঁলোকে কাটি থৈ কাটি দিলে বুজিছেনে। তাকে মানে গাঁৱৰ প্ৰায় ভাগ লোক আপোনাৰ মানে। অলপ মনটো মানে বেয়া হৈ আছে আৰু।
অ 'মানে গছ। গছ ৰুবও লাগিব কাটিবও লাগিব ইয়াত মেইন কথা এতিয়া চৰকাৰে। চৰকাৰৰ যিটো ব্যৱস্থা চৰকাৰে। প্ৰয়োজন সাপেক্ষে গছ এডাল কাটো বুলি কাটে দেই।
হয় হয়।
কাৰণত গছ এডাল চৰকাৰে নাকাটে। গতিকে চৰকাৰে চৰকাৰে গছ ৰুৱেহে। কিন্তু চৰকাৰ যেতিয়া প্ৰয়োজন হয় এতিয়া সেইপিনে ৰাস্তাৰ কথা আছে এতিয়া ৰাস্ত। আমাক ৰাস্তাও লাগে হয় নে নহয়, গতিকে আমাক ৰাস্তা। ৰাস্তাও লাগে গতিয়া ৰাস্তাটোৰ ওচৰত এতিয়া সেই গছডাল নাকাটিলে এতিয়া ৰাস্তাটো নহয়। গতিকে এতিয়া কোনো কথা নাই, গছডাল কাটা গৈছে যেতিয়া সেই এডাল গছৰ লগত। তেতিয়া আৰু দছজোপা গছ ওচৰতে আশে পাশে ৰুব লগা ব্যৱস্থা কৰিব লাগে।
হয় মানে আপোনাৰ কি হৈছে গছডাল কাটিছে মানে আমাৰ। হ'ব ৰাস্তাও লাগিব আমাক গছ গছনিও লাগিব কিন্তু সেইটো ডাঙৰ কথা নহয় যে গছডাল কাটিলে কিন্তু মানে সেইডাল আমাৰ গছত মানে বহুত স্মৃতি জড়িত হৈ আছিলে আমাৰ আজো ককা দিনৰে গছ আছিলে যে
এইটো অকমান বেয়া লাগিব বাৰু স্মৃতি তাত জড়িত হৈ হৈছে পুৰণা গছ নহয় জানো। ককাৰ ককাহঁতৰ গছ দিনৰ যেতিয়া গছ অকমান বেয়া লাগিব সেইটো স্বাভাৱিক কিন্তু পৃথিৱীত জীৱ জীৱকুলৰ কোনেও নাথাকে পৃথিৱীত। যিকোনো কোনো পকাইয়ে জীৱনো ধ্বংস হয় আজি তুমি আছ আজি মই আছো আজি পৃথিৱীত আছো কালি নাই ঠিক পৃথিৱীত কোনো জীৱ জীয়াই নাথাকে এদিন নহয় এদিন মৃত্যু অনিবাৰ্য গতিকে একো নাই গছ অলপমান বেয়া লাগে মানুহৰ যেতিয়া আৱেগ অনুভূতি থাকে অলপ বেয়া লগাটো স্বাভাৱিক নহয় জানো। গতিকে আমি এজোপা গছ যদি কাটোঁ আৰু তাৰ ঠাইত আৰু দহজোপামান গছ ৰুব লাগিব।
হয়, সেইটোৱে এতিয়া মানে, আজি আপোনাৰ। সন্ধিয়া ভাগত, আমি মানে এখনি গাঁও সভা আয়োজন কৰা কৰিছো আৰু, গাঁৱৰ আপোনাৰ, জেষ্ঠ ব্যক্তিসকলক আমন্ত্ৰিত কৰা হৈছে। তেওঁলোকৰ তল তেওঁলোকৰ আপোনাৰ কি পদা পৰামৰ্শ লব পাৰি তেওঁলোক পৰা আমি মানে, অলপ দিহা পৰামৰ্শ লৈ আমি বাকী কামখিনি আমি কেনেকৈ আগুৱাই যাওঁ আমি গাঁওখনত খনৰ হৈ পেলাই কেনেকে সি কৰিব পাৰোঁ গছ গছনি ৰোৱা ক্ষেত্ৰতেই হওক বা আন আন কিছু কামতেই হওক তাৰ ওপৰত আমি মানে এখনি সভা আজি আয়োজন কৰিছোঁ আমাৰ গাঁৱতে। তাৰ ওপৰত আজি কি আলোচনা হয় সেই আলোচনাাৰ মতে আৰু আমি বাকী কাম খিনি আগবাঢ়ি যাম যিহেতু। এতিয়া আমাৰ গাঁৱৰ প্ৰধান আপোনাৰ, আছে এজন আছে।
নাম কি?
এ নামটো তেখেতৰ মই পাৰে ইমান বিশেষকে মনত নাই কিন্তু তেওঁ মানে নতুনকে নতুনকে হৈছে আগতে বেলা বেলেগ এজন আছিলে। তেখেতৰ মানে আহ তেখেতৰ মানে মাজতে কি হৈছে তেখেতে ইহলীলা সম্পন্ন কৰিছে।
অহ
সেইবাবে আন এজন আন এজন ব্যক্তিক মানে গাঁও প্ৰধান দিয়া হৈছে। এ তেখেতৰ নতুনকে হৈছে তেওঁলোক তেওঁৰ নামটো মোৰ বিশেষকৈ মনত নাই।
অ তেওঁ আহি প নাই।
তেওঁ আহিব তেওঁক আমন্ত্ৰিত কৰা হৈছে।
সেইবিললে বানপানী কেনেকুৱা বানপানী।
বানপানী আপোনাৰ এতিয়া আমাৰ ইয়াত মাথাউৰি আপোনাৰ বনাই আছে। বনালে কি হ'ব নতুন নতুন মাথাউৰি বনাইছে। ন এতিয়া মানে আপোনাৰ, পানীৰ যি সুত বাঢ়িছে ইয়া মাথাউৰিবোৰ আপোনাৰ কি আ অলপ মানে খহিব লৈছে, কিন্তু আপোনাৰ যোৱ বাৰৰ নিচিনা নিচিনা ইমান বানপানী নহ'ব চাগে কিন্তু আন আন প্ৰান্তত হৈ আছে বাৰু আমাৰ আমাৰ গাঁৱত হোৱা নাই। কিন্তু, আমাৰ ওচৰে পাঁজৰে জুই যিবোৰ গাওঁ আছে য'ত মাথাউৰি এতিয়াও আপোনাৰ, কাম আপোনাৰ আৰম্ভ হোৱা নাই, তেনেকুৱা ঠাইবোৰত আপোনাৰ পানী অল সুমোৱা পাইছো আৰু।
অহ
আপোনালোকৰ গাৱত
আমাৰ এইটো চাইডে পানী নহব আমাৰ এইটো চাইডে বৰষুণো নাই কিন্তু উজনি অ সমত বৰষুণ দি আছে, আমাৰ আমাৰ ইফালে বৰষুণ নাই পথাৰত খেতি পথাৰ কৰিব পৰা নাই পানী নাই পথাৰত। আৰু কঠিয় বিলাকো দীঘল হৈ গল, এতিয়া দৰ মাটিত ৰুব লাগে হাল চাল বাই পেলাই ৰেডি কৰি পানী নাই দোকানত কথিয়া ৰুব নোৱাৰি গতিকে অৰু সেইফালে। কোনো ব্যবস্থা নাই তাকে ভাবিছো। নিজৰ ব্যক্তিগত টকাৰে মানে পুঁজিৰে এটা চেলু পাম বহাই দিওঁ নেকি পথাৰত।
হয় আপোনালোকে আপোনালোকে হেৰি কৰা নাই আবেদন কৰা নাই জলসিঞ্চনৰ কাৰণে?
জলসিঞ্চনৰ কাৰণে সময়ত আবেদন কৰিলে আবেদন কৰিলে নহব নহয় চৰকাৰে এই দিব নোৱাৰে নহয় এইটো আব আবেনৰ প্ৰক্ৰিয়টো আৰু আৰু এবছৰ আগতে দিব লাগিছিলে। গতিকে কালিলৈ, কালিলৈ মাটতি ৰুইম ৰুম। আৰু আজি যদি আজি যদি আবেদন কৰো গতিকে আজি তৎক্ষণাত কেনেকে চৰকাৰ দিয়া দি পেলাই সম্ভৱ নহয়।
সেইটো সেইটো হয় আপোনোকে আগতে কৰিব লাগিছিলে বাৰু।
নহয় এবাৰ হ'ব এবাৰ গম পালো য যে আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি আমি যেতিয়া কৃষি কাৰ্য কৰিব নোৱাৰোঁ গতিকে চৰকাৰক অনুতি পলমে এই বছৰ যাওক আমি এই খেতি পথাৰ কৰি কৰাৰ পিছত আমি আমি কিখিম ৰাজহুৱা বাবে আমাৰ ইয়াত এ কৃষি প্ৰধান গোটেই গাওঁখনৰ মানুহে কৃষি প্ৰধান বুজা নাই। সকলোৱে একত্ৰিত হৈ পেলাই এখন সভা পাতি আমি স্থানীয় বিধায়কক আমি এই বিষয়ে অৱগত কৰিম যে আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলৈ খেতি কৰিব নোৱাৰোঁ আমাক জলসিঞ্চনৰ প্ৰয়োজন। অতিশীঘ্ৰেই আৰু আমাৰ ইপিনে ব্যৱস্থাও আছে। আমাৰ গাঁৱৰ আষে কাষতে লাগি থকা কপিলি নৈ আছে কলং নৈ আছে। তাৰ দি পেলাই যদি আমাক জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহলে আমি আমাৰ দিহ বিশ্বাস আমাৰ গাঁৱৰ আশে পাশে যিমানবিলাক মানে খেতিয়ক দুখীয়া শিক্ষক আছে তেওঁলোকৰ বহুত উপকৃত হ'ব নহয় জানো? গতিকে আমাৰ খেতিয়কবিলাক এই মানে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই খেতি কৰিব নোৱাৰে আৰু জলসিঞ্চনৰ ব্যৱস্থা আছে। কিন্তু চৰকাৰ চৰকাৰে ইমান দিও ধুকি পোৱা নাই বা আমিও চৰকাৰ জনোৱা নাই আমি দৰ্খাস্ত আকাৰে আমি জনোৱা নাই আমি যদি জনোৱা হয় বা সেই শিক্ষকসকলে যদি এই বিষয়ে চৰকাৰক অৱগত কৰা হয় নিশ্চয় আজিৰ কোপতি প্ৰতি আমাৰ এইফালে জলসিঞ্চনৰ ব্যৱস্থা কৰিলেই হয় আৰু এই দুখীয়া খেতিয়কসকলে যে জীয়াতু ভুগিছে এইখিনি সময়ত যে আমাৰ পথাৰত পানী নাই। আজিৰ পৰা এবছৰ আগতে যদি আমাৰ খেতিয়কসকলে এই সৈতে চৰকাৰক অৱগত কৰা হয় নিশ্চয় আমাৰ জলসিঞ্চনৰ সু-ব্যৱস্থা চৰকাৰে কৰি দিলেহেঁতেন।
নাই-নাই সেইটো হয় বাৰু আপোনালোকৰ এতিয়া ক'ব গ'লে এতিয়া আমাৰ ৰাইজৰে ভুল, আমি ৰাইজে এতিয়া কামখিনি আমি সময়মতে কৰি নলওঁ পিছত আমি কি কৰো আমি চৰকাৰখনক আমি জগৰীয়া কৰিলেতো নহ'ব।
আমি-আমি আছো। আগতীয়াকে আমি সকলোৱে খিনি সকলোৱে লগ লাগি আমি আগতীয়াকে আমাৰ যি আমাৰ অসুবিধা সুবিধা আছে সেইখিনি আচলতে কৰি ল'ব লাগে তাৰ যদি আমাৰ আগতীয়াকে কৰি লোৱা যায় পিছলৈ আমাৰ অসুবিধা নাথাকে। কিন্তু আমি নকৰিম আমিও নকৰিম পিছতকে আমাৰ কামটো যদি নহয়গৈ তেতিয়া আমি চৰকাৰক আকৌ জগৰীয়া কৰিত আমি লাভ নাই ন।
অ আমাৰ এইটো চাইতৰ মানুহবিলাক অকমান ইলে হোৱা বুজা নাই এইবিলাক অফ-অফিচিয়েলি কামত বা চৰকাৰী কাম কাজত এনেকে আগভাগ নাবাঢ়ে। আৰু আমাৰ ইয়াতে প্ৰতিনিধিও আছে পঞ্চায়ত প্ৰতিনিধি আছে ওচৰতে ব্লক আছে আছে নহয় জানো তেওঁলোকক বস বস্তুটোৰ বিষয়খিনি ক'ব লাগে আৰু এনেকুৱা বহুত খেতিয়ক আছে আৰু গতিকে এতিয়া আমাৰ ওচৰতে কৃষি বিভাগ আছে তেওঁলোকৰ লগতো আলোচনা কৰিব লাগে কৃষি বিভাগৰ পৰা বিভিন্ন। এইবাৰেই দিছে ময়ো আনিছোঁ। বীজ মোক শাক-পাচলি বীজ দিছে, তাৰ পিছত সাৰ দিছে। সাৰ মানে জৈৱিক সাৰ দিছে এইটো বাৰ্মিচ কম্প'জ বুলি কয় যিটো। কেঁচুসাৰ
হয়-হয় অহ
গতিকে আমি হাত সাপতি বহি থাকিলে নহ'ব।
নহব-নহব আপুনি কিমান বিঘা মাটি কৰিছে এতিয়া এইবাৰ।
আহ এতিয়া মই বাৰ বিঘা মাটি আৰু এবিঘা শাক-পাচলিৰ খেতি।
হয়-হয়
এবিঘা কঠীয়া ৰেডি হৈ মানে কঠীয়া ৰেডি হৈ আছে পথাৰত পানী অকণমানো নাই এতিয়া তাকে চিন্তা কৰি আছোঁ।
হয়।
কি কৰিব পাওঁ।
তাকে এতিয়া উপায়- নাই আৰু এতিয়া আপোনালোকে সকলোৱে এতিয়া গাঁওৰ ৰাইজে মিলি মানে এটাই উপায় আছে।
নাই সেয়া মই ক'লো ন মোৰ ব ব্যক্তিগত মানে পুঁজিৰে মই কি কৰিম। এটা মানে চেলু পাম এইকেইদনৰ ভিতৰতে বনাম। আৰু সেই চেলি পম্পৰ দ্বাৰা মোৰ মোৰ যিখিনি পাৰো মই খেতি কৰো আৰু লগতে মোৰ আশে পাশে থকা যিমান বিলাক মাটি আছে। অন্য অন্য খেতিয়কৰ তেওঁলোককো মই পানীৰ ব্যৱস্থা কৰি দিম। আৰু মোৰ মোৰ দ্বাৰা তেওঁলোক অলপ উপকৃত হওক।
উপকৃত হওক আৰু আপোনাৰও কিবা এটা তাৰ পৰা আপোনাৰ কাৰণেও কিবা এটা হ'ব দিয়কচোন আপোনাৰ। আপুনিও কিবা এটা পাব।
অ তেওঁলোকে যদি ইচ্ছা প্ৰকাশ কৰে মই মোৰ ফালৰ পৰা কোনো মানে ডিমাণ্ড নাই তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিলে মোক মানে যি দিয়ে দিব আৰু।
হয় হয় হয় হয় হয় নাই এতিয়া কি কৰিব ল আমি এতিয়া আচলতে খেতিয়ক মানুহ ন এতিয়া আমি এনেকে খেতি কৰিয়ে আমি চলিব লাগিব ন আমাৰ বেলেগ উপায় নাই। এতিয়া খেতি খেতি হিচাপে আমি অসম হৈছে আমাৰ খেতি প্ৰধান দেশ। হয়নে নহয় এতিয়া খেতি খেতিক কৰিয়ে আমি এতিয়া সকলোৱে চলিব লাগিব আৰু খেতিৰ ওপৰত আমি বিশেষকৈ আজি নতু আজিকালি নতুন প্ৰজন্মই। নতুন প্ৰজন্মই আচলতে খেতিৰ বিষয়ে। তেওঁলোকে গুৰুত্বটো আচলতে কমি গৈছে কিদৰে কেনেকৈ কি খেতি কৰে আচলতে পঢ়া শুনাৰটো লগত। যদি আমি খেতিটো যদি আমি যদি আগবাঢ়ি আগবঢ়াই লৈ যাওঁ ন। তেতিয়া আমাৰ নতুন প্ৰজন্মৰ কাৰণে বহুতখিনি উপকৃত। হ'ব ন হয় এতিয়া তেওঁলোকে আজিকালি কি হৈছে এ আমাৰ এতিয়া আগতে আমি কেনেকে আমি নাঙল। ব্যৱহাৰ কৰিছিলো কেনেকে আমি হাল হালত লৈ গৈছিলো পুৱা ভাগত
সেই পৰিৱেশ সেই সেই পৰিৱেশটো তেওঁলোকে পোৱা নাই।
হয় হয় নাই পোৱা এতিয়া আজিকালি আপোনাৰ কি হৈছে বিভিন্ন ধৰণৰ আধুনিক আধুনিক যন্ত্ৰ পাতি। ওলাইছে আপোনাৰ।
চাৰ চাৰ্টিল এইবিলাক ওলাইছে হয় নহয় আৰু আজিকালি' লৰা ছোৱালীয়ে এইবিলাক নাঙল জুৰুলি এইবিলাক চিনি নাপায়।
নাপাই।
এই নতুন প্ৰজন্ম এইবিলাক চিনি নাপায় এতিয়া তেওঁলোকক সেই মিউজিয়াম মিজ মিউজিয়ামত সেইবিলাক দেখাব লাগিব আজি প্ৰজন্মৰ লৰা ছোৱালীক নাঙল চিনি নাপাই চিনি নাপায়, মই চিনি নাপায়, নহয় জানোঁ? গতিকে, সেয়া এটা চিন্তনীয় বিষয়।